হেল্ল', শুনিছে? গচাই গৈ চাইছে ক্লিয়াৰ - ক্লিয়াৰ। ত ফোন কৈছো তোক সুধিবলৈ তই অলপ নকৰ আৰু নিজে
সেইকাৰণি বি মানে বিজি হৈ আছিলো ন কাম এটা কৰি আছিলো। জানাই দেখোন ন মই কিমান ব্যস্ত। ভাত চাত খালা?
ভাত খালো কিন্তু মই চাহ খোৱা নাই দেই এতিয়ালৈকে।
চাহ খোৱা নাই কি কথাবিলাক কোৱা ভাত খোৱাতটো সুধিছো চাহটো হোৱা নাই ন মই যোনতটো সুধিছো সেইটো কৈছা
কব য ম কেনে কথা মই কেনে কথা কৰি লও।
এই বেয়া নাপাও হা মানে মই চিধা মানুহ মানে তুমি গম পোৱাই মই কেনেকুৱা চিধা মানুহ।
তে কিছল নেকি চিধা নে বেকা?
জোখা আছে অ, সচা।
এনে বাকী স্কুল কলেজ?
স্কুল মানে মই কলেজত নপঢ়ো ন, মই স্কুল মই ক্লাছ চৰি স্কুল কলেজ নহয় মানে মই এতিয়া মানে মই মানে মই টিউচন কৰি আছো পোৱালি কেইটামানক। কলেজৰ পোৱালি তিনটা আৰু স্কুলৰ পোৱালি আছে বাৰু
একচেলি তইটো তই এইটো মানে কলেজ বুলি ক ঘৰক জান
এয়
হ'ব পাৰে মানে এতিয়া ক্লাছ কিছুমান ইলেভেন টুৱেল্ভৰ পোৱালীটোৰ কিছুমান স্কুলত পঢ়ে ব সেইটো কলেজতে কলেজৰডাৰতে হয় ন কলেজ বুলি কলি
নাই-নাই-নাই ক্লাছ টেনৰো আছে যে।
অ' সেইটো নহয় বাৰু।
ক্লাছ টেনৰ আছে সেইকাৰণে নকওঁ আৰু বুজিছা নে নাই।
উম চামচ এনে আৰুটা হয় বাৰু।
কি হয়।
উম, বুজিলো তই এতিয়া শুন তই এতিয়া মানে কি কিওশন কৰ।
টিউশন মানে মই নকৰো টিউশ্যন কৰাই আছো।
মানে হেৰি কৈছো মানে টিচন কৰাক কৈ।
টিউশন কৰা মানে তোমাক মই কিয় ফোন কৰিছিলো বুলিয় ভাবিছে।
ত আগতে মোক কব দে ত বৰ হেৰি কৰি দ তই মোকো সুধিব নিদিয়ক।
অঁ-অঁ,
অ' ত যল ক ত মানে কাল পইছা পাউচাগে টিউচন কৰি।
পইচা মানে ইমানো নাপাওঁ আৰু তুমি যিমান দি ভাবিছা।
কিমান মন পা এনেই।
মই নব্বৈ হেজাৰ নব্বৈ।
মি ত কচিং খ খুুলিল ন কচিং ক্লছ খুুলিল নেকি?
কচিং ন হয় নাই মানে দিনে ৰাতিযে টিউচন কৰো।
বা মানে এটা পঢ়াই দেক আজিকালি।
অ মানে তেনেকে মানে আৰু মই গ্ৰ' কৰিব চাই আছো মানে মই। তেনে কিমান গৰু হম কচিং খুলিম আৰু।
খোল-খোল তহতৰে দিন আৰু।
মান তোমাৰ ফোন কৰিছিলো তুমিতো আগতে কচিং আছিলা তোমাৰ। কেইবাখনো এতিয়াতো ডুবি গলা তুমি।
এ কি কবি আৰু এ মনেই নাযায় ডুবি যোৱা নাই মই জানি বুজি হেৰি কৰি দিছো হে দিছো। এ আজিকালি আজিকালি এলাহ লাগে মোক।
মানে তোমাৰ নিচিনা ভাল ইচ্ছা এটা লাগিছিল পইচাটো।
এ নাই নাই এই নাই নাই মই মই নকো আৰু বুজছো মোৰ। মই মানে আজিকালি বেলেগ কৰো।
মানে তোমাৰ চ ভাল শিক্ষক আছিল লাগিছিল।
মোৰ নিচিনা নাপাওঁ বাৰু।
সেইকাৰণেতো লাগিছিলে ন পইচাটো টেনচন নলা পইচাটো পাই যাবা।
পইচাৰ প্ৰব্লেম নাই বুজিছ পইচাৰ প্ৰব্লেম হোৱা হয় মই সেইটোে কামে কৰি থাকিলো হয়। অ' মানে কি জান মনতো যাব লাগিব ন কৰিবলৈ মন। হলেহে কৰিবি। পেটটো পালিব লাগিব আৰু। আকো নাই চি হেৰি অকলে থকা মানুহ।
অ' ক কিবা এটা কৰি খাই দিম এইটো মই বুজিছো। কিন্তু মানে মোৰ অলপ নলেজ লাগিছিলে।
কিহৰ নলেজ।
টিউচন চেণ্টাৰ মানে মই। মানে চেণ্টাৰ খুলিম মানে এতিয়া, ডাঙৰ মানে সৰু-সুৰা নহয় ডাঙৰ আৰু।
ডাঙৰ কি হৈছে আৰু, তাকে ব্ৰেণ্ড বনাবি। তাকে ব্ৰেণ্ড বনাবি।
তে সেইটো বুলি ভাবিলে আপুনি নাই।
অলাইন টিচিং ষ্টাৰত কৰি দে।
অনলাইনো কৰিম, অফলাইনো কৰিম চব।
নাই তোৰ যদি অহ, শুন অনলাইন কৰিলে কি হয় জান। তোক মানে চিনি পাব। তোক মানে মানুহে চিনি পাব।
অহ' হয় মই বুজিছো আৰু। অনলাইন কৰিম মানে অফলাইনৰ মানুহ লগা মানে কচিং খুলি
সেইটো বাৰু মানে কি কৰিব পৰা যায় জান আজিকালি প্ৰিছাৰ নাই কি কয় জান
কি?
ধৰ তেহেটে অফলাইন শিকাই আছো ন। ত' সেই চেইম যোনখিনি শিকাব, সেইখিনিয়ে ইউটিউবত দি দিয়ে।
অহ' সেইটো গম পাইছো। মানে চব ফেলে কৰিম মানে চি চি কেমেৰা। তাত মানে মই যোনটো চেণ্টাৰ খুলিম ন তাত মানে চি চি কেমেৰা লগাই থৈ দিম।
উম' । চি চি কেমেৰা। চি চি কেমেৰা লগালে কেনেকে গ্ৰ'হবি কেনেকে তই।
চি চি কেমেৰা নহয়, কেমেৰা।
অহ' মাৰলে চি চি কেমেৰা লগাই কিনে তাত কি গ্ৰ'হবি।
হে এই মই ভুল কলো বাৰু, এইটো মোৰ ভুল হৈছে। থিব।
ভবা লাগিল নাই মই, এই নাই মই ভাবিলো চি চি কেমেৰা লগাই পিনে কেনেকে গ্ৰ'হবি মোৰ
নাই ওলাই যায় ন, আপুনিওতো জানে ওলাই যায় মাজে সময়ে।
একো নাই আমিও কৈ দিওঁ কেতিয়াবা কেতিয়াবা এনেকা
আমিও হৈ যায় মানে ভুলতো হ'বই ন।
এ মানুহ মাত্ৰেই ভুল। তই যদি ভুল নকৰ তই মানুহেই নহয়।
অহ' মানুহৰ এই ভুল হয়, ভুল হ'বই। ভুল কৰাটো ডাঙৰ কথা নহয়, কিন্তু ভুলটো মানে জানি বু কি কৰাৱাটো ডাঙৰ কথা। উম' বেয়া কথা। এইটো হয় বাৰু।
আচলতে ভুল যদি কৰ ন, ভুলটো একচেপ্ট কৰিবি। মই কৰিলো বুলি আৰু সেইটো নেক্স্ টাইম নকৰিবলৈ, যদি মানে এইটো ৰিভাচ্ কৰিব নোৱাৰ। সেনেকা তাই কৰিবি। নহ'লে যদি তইতো ৰিভাচ্ এই নকৰ।
মোৰ মতে মানুহৰ উম, মানে মোৰ মতে মানুহৰ ভুল এবাৰ হয়, দহ বাৰ নহয়। সেইটো দশ বাৰ হোৱাটো জানি বুজি কৰাটো।
এ নাই তহতি এবাৰ ভুলো যদি জানি বুজি কৰ দিলে সেইটোতোৰ জানি বুজি কৰা ভুলৰ এটা তাৰ্ম আছে, গম পাওঁ নাপাওঁ। জানি, জানি বুজি কৰা ভুলটোক পাপ বুলি কয়।
অহ'।
আৰু অজানিতে কৰা ভু-ভুল।
যেনেকে উজান চৰবতে মাছ-মাংস খালে পাপ হয়। সেইটো জানি বুজি মানে যোনে জানি বুজি মা-মাছ মাংস খায়।
উম' আৰু ভুলৰ ক্ষমা থাকে। পাপৰ কিন্তু শাস্তি থাকে।
পাপৰ শাস্তি থাকে অহ। ভুল কৰিছে নে, নে পাপ কৰিছে সি কেনেকে গম।
সেইটো তাৰ ওপৰত দিপেন, দিপেন।
ন না কথা এটা শুনোৱা, মই বোলে মাছ-মাংস খাই আছো। মাছ-মাংস খালে ভাল নাই বেয়া মই নাজানো। পাপ নে, নে পাপ নহয় তেতিয়াহ'লে এইটো কি হ'ল।
এইটো তোৰ একো নাই তইতোৰ নৰ্মেল কাম।
নৰৰ্মেল কাম।
হ।
নৰ্মেল কাম যদি মই জানো মাছ মাংস খালে বেয়া ইয়া এনেকুৱা হয় তেতিয়াহ'লে কি পাপ লাগিব ন। মই নাজানা হতে ভাল আছিল আৰু
এতিয়া জানিলি ন এতিয়া নাখাবি আৰু।
উম মাছ মাছ এৰিম আৰু লাহে লাহে এৰিম আৰু।
এৰি এৰিলে এৰিব নোৱাৰ নহয় তই।
নাই হৈ যাব এভৰিথিং অ ইমপচিবল।
ই ইম্পচিবল ইম্পচিবল মানে আ ইম্পচিবল। কিন্তু হ'লেও মানে ভালকে এৰিব নোৱাৰি।
অ', এইটো হয়।
মানে এতিয়া শ অ অ মানে এতিয়া মানে ভাব তই তোৰ ঘৰত নিজৰ পোহনীয়া জন্তু এটা আছে, মানে বহুত মৰম। ত বহুত মৰম কৰ, তই তাক কাটি মাৰি খাব পাৰিবি?
এ নোৱাৰ এইটো এইটো একদমেই নোৱাৰো। বহুত বেয়া লাগে মানে সবে মানে কানি কানি খাই মানে বহুত বেয়া লাগিব।
ত তোৰ যিমানেই লোভ থাকক তোৰ যিমানে মাংস খাব মন নাযাওক, তই সেইটো খাব পাৰিবি?
বুজি পোৱা নাই আকৌ এবাৰ কোৱা।
না তোৰতো মন যায় ন কেতিয়াবা মাংস খাবলৈ, মাছ খাবলৈ। অ অ ত তই নিজৰ সেই বহুত মৰমৰ প্ৰাণীটো যোনটো, ভৱিষ্যত তাক খাব পাৰিবি?
নোৱাৰো নোৱাৰো এইটো নোৱাৰো, মই মইতো একদম এ নো-
তই যদি সেইটো সেইটো খাব নোৱাৰ তেনেলে তই বেলেগ কেনেকৈ খাব পাৰিবি?
এই এইটো মই নাজানো নহ দাদা এটা কাহিনী আছে।
তু ফোন তোৰ পহনীয়া য ৰ মোক কৈ ল'ব দে তোৰ পোহনীয়া জন্তুটোক মাৰিলে পোহনীয়া জন্তু যিমান দোষ পাব
অ
মে বি তাক যোনে গছাইতে মাৰিব ত' সেই সি বেছিও দুপ পাব পাৰে।
অ অ অ
বিজ্ঞানৰ মতে প্ৰাণীৰ যোনটো প্ৰানীৰ যোনটো দুখপোৱা যোনটো চিষ্টেম থাকে, সেইটো আৰু সেইটো স মানুহৰ আৰু প্ৰাণীৰ একেই সেইটো চিষ্টেম
মানুহৰ প্ৰাণীয়ে কেনেকে
অ তোৰ চিকুটিলে ত যিমান দুখ পাবি
অ উদ্ভিদে দুপ পাই না উদ্ভিদো জীৱই হয়
উম উদ্ভিদে দুখ নাপাই।
উদ্ভিদে দুখ কিয় নাপায় চাইঞ্চৰ মতে
চাইছ মা ধন্যবাদ সিহঁতৰ মানে হেই যোনটো স্নায়ুতন্ত্ৰ ন ত' সেই স্নায়ুতন্ত্ৰটো নাই স্নায়ু তন্ত্ৰটোৰ যোগেদিয়ে মানে ব্ৰেইনে চিগনেল পায় অ দুখ পায় আছো বুলি
অ অ
সেই কাৰণে
সেইকাৰনে মানে এতিয়া ব্ৰেইন নাই।
আৰে উদ্ভিদৰ মানে শুন ব্ৰেইন সিহঁতৰ চিষ্টেমটোয়ে বেলেগ এতিয়া আমি যেনেকে ভাত খাওঁ
আহ
সিহতে তো ভাত ছাত নাখায়, ত সিহতে সিহঁতক মুখৰ মুখৰ দৰকাৰ নাই, সিহঁতৰ এইকাৰণে পত্ৰ ৰন্ধ থাকে ত ছাগৈ গম পাৱয় এইটো কথা।
অ পত্ৰৰন্ধ, সূৰ্য পোহৰ পত্ৰৰন্ধ ন।
অ সূৰ্য পোহাৰ বাবে পত্ৰ অন্ধ দি ত আমাক এতিয়া হজম হজম কৰিব লিভাৰ লাগে হয়নে মানে এইটোৰ গোটেই পাকস্থলী অ'-অ' গোটেই পাচন দণ্ডটো লাগে কিন্তু সিহঁতক সিহঁত নাখায় একো সিহঁতক সজল কৰিবলৈ কি আছেনো। পানীটো শুহে সিহঁতে এই অ', এইটোতো কি হয় কাৰ্বন ডাই অক্সাইড প্লাছ অক্সিজেন প্লাছ পানী মিলাই পিনে সিহঁতে ত' অ', হেৰি কাৰ্বন ডাই অক্সাইড গেছটো অ', বনাই হয়নেে অ', আৰু তাতকৈ বেছি তাতকৈ বেছি উৎপন্ন হয় অক্সিজেন গেছটো অক্সিজেনটো এৰি দিয়া হ আৰু বাকিখিনি ৰাখি থৈ দে।
অক্সিজেনটো লৈ লওঁ।
উম পাই মানে আমি চবেই আচলতে কিতাপৰ এটা কথা কিন্তু ভুল লিখা আছে দেই এইটো লক্ষ্য কৰিবি, তোক কিতাপত লিখা আছে গছক অক্সিজেন দৰকাৰ নহয় কিন্তু গছে নিজৰ কাৰণে অক্সিজেন ৰাখি থৈ দিয়ে কিন্তু। উ।
ৰাখি থৈ দিয়ে নি?
এইটো তোৰ কিতাপত লিখা নাই এইটো কথা।
অ', নাই না গছেতো সালোক সংলেশন ৰাতি কৰে নে দিনত কৰে নে কেতিয়া কৰে? ম মতে
এইটোতো ৰাতি কৰে আৰে চাইন্ঞ্চৰ মতে এইটো ৰাতি কৰে বিকজ ৰাতিপুৱা তটো ৰাতিপুৱা বা দিনৰত যোনটো ফুল পোহৰ পাব সেইটো ৰাতি প্ৰচেছ কৰে। যেনেকে আমি এ দিন শন যেনেকে আমি দিনত এ এতিয়া কাহিনী শুনিব মন নাই মোৰ ব'ৰ লাগিছে।
কাহিনিটো মানে
এই মন নাই এই মন নাই প্লিজ এই নকবি প্লিজ মোৰ মন নাই শুনিবলৈ মোক কামোৰ লাগে।
চচৰত শুনা না।
নকবি না নকবি নকবি নকবি চাৰে কবি মই অ', অ', অ'। অকে অকে অকে।